হেল্ল' হেল্ল' শ-শুনিছা?
অ অ।
হেল্ল'
অঁ শুনা পাইছো দিয়া, কোৱা? হা?
অঁ কি খবৰ আপোনাৰ? কি খবৰ আপোনাৰ?
অঁ অঁ ভাল, ভাল-ভাল, আপোনাৰ?
হয়, মোৰো ভাল। ক'ৰ পৰা আপুনি?
মই গুৱাহাটীৰে। আপ-পুনি?
মই গুৱাহাটীৰে, অৰিজিনেল
অৰিজিনেল মোৰ-
বাকী পিছে আপুনি কি জব কৰি আছে নেকি?
নাই নাই মই জব নক মই হোম টিউচন বোৰ কৰাওঁ।
হা হা বুজা নাই কি কলা তুমি?
মই জব নকৰো মই টিউচনচে কৰাও।
অ'কে আপোনাৰ টিচাৰ চাগে।
অ'
অ' স্কুলত কৰাই আছে নেকি না হল? প্ৰাইভেট টিউচন কৰা
নাই, আক স্কুলত কৰাই আছিলো মই যোৱা মাহত তৰিছো। এতিয়াপা গধূলি টিউশনে কৰাই আছ-
ব্ৰেকফাষ্ট কৰিলে আপুনি?
হা?
ব্ৰেকফাষ্ট কৰিছে?
অ' অ' কৰিলো। আপুনি জব কৰে?
নাই- মোৰ বিজনেছ।
অ্।
ম ব্যৱসাৰী আছে কাপোৰ' ব্যৱসায়ি।
কাপোৰৰ?
হয়।
হয় ক'ত, উ ক'ত আছে?
সেইটো মোৰ আছে আজাৰা। হয় মোৰ দোকান আছেতো আজাৰাত আছে আজাৰা।
অঁ অঁ।
মোৰ ঘৰ মালিগাঁও হয়। দোকানটো মোৰ আজৰা।
অ' অ'। বেয়া লুটছে
আচ্ছা অহ, অম্বুবাচী মেলাত আহিছানে নাই ফুৰিব?
নাই নাই অম্বুবাচীত যোৱা নাই মানে আমি শংকৰীয়া হয়। আৰু আমি কোচ ৰাজবংশীয় মানুহ, সেইকাৰণে মানে যোৱা নাই। মাই কামাখ্যা দেখাও নাই, মই গৈ পোৱা নাই। মানে এনেই ফটোত দেখিছোঁ কিন্তু আমি গৈ পোৱা নাই। নাই, নাই, উম।
আপোনালোকৰতো চাগে মালিকাৰ পৰা যাব ভাল ওচৰতে।
মই, মই মন্দিৰৰ তলতে থাকোঁ।
অহ। ঠিকে যাবলে ভাল তাত, গৈছেনে নাই ওপৰত।
মই সদায় যায় থাকো, ৰাতি যাওঁ মই, দিনেত নাযাওঁ, ৰাতিপুৱা নাযাওঁ মই। কালি মিনেৰেত যাওঁ, দুটা তিনটা এনেকাত যাওঁ।
অহ', অহ' তেতিয়া চাগে মানুহ খালি থাকে অহ।
মানুহ নাথাকে তেতিয়া স চবে মানুহ শুই থাকে, খায় থাকে। একো নাই মানুহ মন্দিৰ দৰ্শন কৰিব যাব হে। টিত সেইটোতে মই নামি দিছোঁ।
অহ', অহ', অহ'। আৰু তেতিয়া মানে ইমান, এই ধৰক গৰমটোও পোৱা নাযায়। মানুহৰ গৰমটো উম।
পুৰা, বাকী পিছে তোমাৰ ঘৰত কোন কোন আছে?
মোৰ মা-দেউতা দাদা-বৌ মই।
মা-দেউতা দাদা আৰু তুমি।
উম।
দাদা কিবা কৰি আছে নেকি?
অহ, সি বেংকত কৰে।
সি বেংকত কৰে নেকি?
অহ। অ' নাই প্ৰাইভেট বেংকত এচ ডি এফ।
কোনটো এচ ডি এফ চিট কৰে?
হয়।
ভালে, কোনটো? আমাৰ গুৱাহাটী ব্ৰাঞ্চতে।
অহ, গুৱাহাটী ব্ৰাঞ্চতে। তাৰ চাগে গণেশগুৰি নেকি। সেইফালে চাগে উম', উম'। উম, গণেশগুৰিয়েনে খিষ্টা অ' নহয় খিষ্টানবস্তি-খ্ৰিষ্টানবস্তি।
অহ, খ্ৰীষ্টান বস্তি ব্ৰাঞ্চত।
উম।
কি ডিপাৰ্টমেন্টত কৰি আছে?
অহ, মাৰ্কেটিং।
মই
উম।
ভালে বেংকত কাম কৰি আছে। সি চাগে গভমেণ্ট বেংকত কি ট্ৰাই কৰা নাই নেকি নাই সি প্ৰাইভেটত থাকিব বিচাৰি আছে।
নাই নাই সি গভমেণ্টতো ট্ৰাই কৰি আছে, পোৱা নাই আৰু।
হয়
সেইটোৱে
হয় সেহতি আজি টাইম কম কৰিছেহি
উম
কম কৰি যদি পাই যাব লাগে বাট আমাৰ অসমত কিন্তু বহুত মানুহ আছে ন ইন কাম কৰি এক্সপিৰিয়েঞ্চ লৈ বহি আছে
অ সেইটোয়ে মানে দৰা এই হাঁহ বোৰে বেছিকে পাই যায় ন এম বি এ থকা বোৰে সিহঁতৰ প্ৰিফাৰেঞ্চটো বেছি আহি যায় কেতিয়াবা
হয় উম বাকী পিছত তোমাৰ ষ্টুডেণ্ট কেইটা আছে কেনডিডেট টিউচন যোৱা
উম তাই আছে মোৰ উম ধৰক সাত আঠটা আছে
হয় সাতটা
অ
মানে একলগত কৰিব না চব বেলেগ বেলেগে
অ একে লগত নহয় মই বেলেগ বেলেগকে কৈ কৰা
হয়
উম আপুনি অ আপুনিতো তাতে দোকানত তাতে থাকে চাগে ৰাতিপুৱা যায়
মই ৰাতিপুৱা এঘাৰটাত আহি পাওঁ পিছত ৰাতি একবাৰ আঠটাত চাৰে আঠটাত ওলাই যাও।
অ অ ঠিকে আছে মোৰো টিউচন আহোতে আ ৰাতিয়ে হয় গ এইট থাৰ্টি মান হয় যাই ম
এইট থাৰ্টি উকলি যায় আহতে আহতে
উম এইট থাৰ্টি কেতিয়াবা শেষ হয় নটাই বাজে কেতিয়াবা
উম
যদি ধৰক ক'বাত ট্ৰেফিক পোৱা যায় আৰু
মচনটো মানে তোমাৰ ঘৰৰ ওচৰত কৰে ন বেলেগ বেলেগ জাগাত
বেলেগ বেলেগ মানে ধৰা আহ উলোবাৰী যাও ইফালে উম নগৰ এনংৰাবাৰী ইষ্টান বছতি তাৰপিছত আকৌ এয়া গীতানগৰ নাৰিকল বস্তি সেইটো চাইদত
অল চাবজেক্ট না
উম মই ক্লাছ চে ছেভেনলৈকে অল চাবজেক্ট পঢ়াও ইয়াৰ পিছত মই নকৰাও মানে সেয়া কৰা অসমীয়া আৰু ইংলিছটোহে কৰা
মই এইট নাইন টেনৰ
অ উম, নিজেও মানে চব যিহেতু গেধা আছিলে, সেইকাৰণে বেলেগৰ ৰিক্স নলও আৰু।
সেইটো হয়।
কাৰণ নাইন টেনৰ মেথছখন খুব টানে পাইছিলো আৰু মইয়ো। নাইনৰখন বেছিকে পাইছিলো টান কাৰণ সেইখন গোটেই জেমেট্ৰি আছিল।
হয় এইটো জেমেট্ৰি আছিল বেছি।
টেনৰ খনত বাৰু বেছি নাছিলে। তথাপিও আৰু মেট্ৰিক কেণ্ডিডেটৰ ইমান ৰিক্স ল'ব নোৱাৰি। মই অসম মীয়া, ইংলিছৰ ৰিক্স লৈ দিব পাৰিম। যে সি এতিয়াও আনি দিব পাৰিম। বাট তাক নোৱাৰি আৰু।
সেইটো ঠিকেই কথা দে। ষ্টুডেন্টৰ লগত এনেকুৱা কৰিবও নালাগে। পিছতে হে তোমাৰহে বদনাম হৈ যাব পিছত, যিমান জানাই সিমানে কৰিব লাগে।
অ' সেইটোৱে।
বাকী, পিছে তোমাৰ হবি কি?
মই টো মই পঢ়াই ভাল পাওঁ এতিয়া, আগতে আছিল ডান্স। এতিয়া মানে যেতিয়াৰ পৰা ডান্স এৰিলো, এৰিলো মানে হেৰি টাইম নিমিলে যে, আগতে যেতিয়া ডিগ্ৰী কৰি আছোঁ হেনডি। তাত মোৰ দূৰো হয়। হেন্দি গড়লৈকে, ত' তেতিয়া মানে হা কৰিলো ডান্সটো বাদ দিলো, এই যি বাট পৰিল লকডাউনৰ আগত এই লকডাউনৰ পিছৰ পৰা এতিয়া ধৰাই যোৱা নাই, মই সত্ৰীয়া নাচিছিলো বাৰু।
তোমাৰ ডেইলি ক্লাছ থাকে না, সপ্তাহত এদিন-দুদিন।
মোৰ মানে অ' ডেইলিয়ে থাকে, হেৰি তাতকে ধৰা। অ' মানে উইকত এটা ষ্টুডেন্টৰ তিন দিনকে থাকে। আৰু কিছুমানৰ দুদিন থাকে, কিছুমানৰ আকৌ এদিন থাকে। নিমিলে যে চবৰে। সেইকাৰণে মানে এনেকে মই মিলাই মিলাই লৈ লওঁ।
কেনেকে মিলাব লাগে। বাপৰে বাপ!
উম।
যাবি ন' ঘৰত। হা হা? কি ক'লা তুমি?
অ'। টাইমবোৰ মানে কেতিয়াবা এনেকুৱা হয়, মই ৰাতিহে আহি আকৌ মিলাই লওঁ। মানে ৰাতিয়ে গাৰ্জেনখিনিক মেছেজ দি থওঁ আৰু যে এনেকা এনেকা টাইমত যাম। কেতিয়া তেতিয়া মানে কয় ন, কাৰ ধৰা! কিছুমান কেনচেলো কৰে যে আজি অমুকত যাম, তেতিয়া মানে মোৰ বেলেগ এটা টিউচ আৰু সেইখিনি টাইমত, আৰু কেতিয়াবা বহুত বেছি মোৰ গা-বেয়া হলে এটাটো নাযাও। চবকে কৈ থৈ দিও, গা-বেয়া গা ভাল পালে যাাম আৰু।
ঠিকেই কথা, গাটো ভাল হলে-হলেহে পঢ়াব পাৰিবা।
অঁ অঁ মানে আৰু কি হয় সিহঁতকেইটাৰ বেমাৰ হলে মোৰো সেই সিহঁতৰ বেমাৰতো অহাতে ভয়। তাহাঁতে মানে হেৰি কৰে যে- মুখৰ আগতে হাচিয়াই দিব, কাহি দিব সেনেকুৱা হলে, দিগদাৰ হৈ যায় ন?